অ' কি কৰি আছা?
এ ভাত পানী খাই আজৰি হৈ লৈছো আপুনি?
ময়ো এইমাত্ৰ খাই উঠিলো উঠি পেলাই বুলো ফোন
অ' অ' অ'
ফোনটো ধৰিছো আজি মাছ আছে
অ' অ'।
মাছ খালো কাইলে মঙ্ল নাখাও যে আজি শেষ কৰি দিলো আৰু
অ' অ'। তাকে। আমৰ আচাৰ শেষ হ'ল নে কি?
আমৰ আমৰ আচাৰ আছে ছে বনাই লোহে এতিয়া
অ'।
এক বছৰ কাৰণে বনাই থৈছো আৰু আজি ৰ'দত দিছো ৰ'দ কিতা ইকিদিন ভাল যে ৰ'দ ৰদ দি আছো
অ আজি বৰষুণ দিয়া নাই নেকি?
বৰষুণ আজি আজি নাই দিয়া।
অ অ আমাৰ ইফালে আজি বৰষুণ দিছে।
অ আমাৰ কালি দপদপিয়া দিছিলে।
অ আজি মানে মানে ইয়াত ব -বৰষুণ মানে দিনটো দিয়ে আছে পেন পেন পান পান কৰি।
অ নাই যি বৰষুণ বতাহ মাৰিলে।
অ
ৰদ দিলে ৰ'দত হেৰি কে বলো আচাৰ খিনি উলিয়াই দিওঁ। তাৰপিছতে আমাৰ ছাৰ সেই এইবাৰ তিনি সৰহকেই কৰিছিলো, কিন্তু সেই মাজতে বৰষুণৰ কাৰণে অকমান মানে ৰ'দটো কম পালে সেইকাৰণে মই এতিয়া ৰ'দত দিছো খুব। মানে তেলে চেলে দিছো আৰু বোলো ভাল বেয়া হয় বুলি দি দি আছো ৰ'দটো ভাল পাই পেলাই।
অ সেই আৰু কি কি আছে আপোনালৈ
মই চব আচাৰে বনাওঁ বগৰী বনালো বগৰীৰ দিনত তাৰপিছতে এতিয়া হেৰি এই মূলা গাজৰ দিনত সেয়া বনালো, মূলা গাজৰ আচাৰ তাৰপিছতে জলফাইৰ দিনত জলফাই বনালো আকৌ এয়া হেৰি বিলম্বী টেঙা পালে বিলম্বী টেঙা বনাও এইবাৰ বিলম্বী ন পালো এতিয়া ওল এতিয়া ওলাই ন বিলম্ব সেইটো এ একে আৰু অকমান খুব কোমল যে বস্তুটো সেইটো মানে। হ নিমখ সানি পেলাই লগে লগে ৰ'দত দিব লাগে বহুত মানে পানী ওলাই যে কোমল বস্তুতটো।
সেইটো কাৰনে লগতে এ দিব লাগে ন
অ লগতে দিব লাগে মানে থৈ দিব পাৰি থৈ দিলেও কোমল হয় বস্তুতটো এৰাতি থব পাৰি। তাৰপিছত সে আৰু এ মানে বতৰ চাই ৰ'দতটো ভাল হলে আৰু দিবলে ভাল কিন্তু বৰষুণৰ বতৰত হলে গেলি যাবগে বেছি নিমখত থলেও। কোমলি যায় যে বেছি তাৰপিছত মই সেই আগতে মানুহ এজনে বিলম্বী টেঙা দিছিলে। তাৰপিছতে এতিয়া মানে এইবাৰ নিদিলে এইবাৰ নহল নেকি এইবাৰ কৰা নহলে এই বাৰিষা এতিয়া চিজন আছে বাৰু এনে কিনি পেলাই মানে সেইটো কৰা নাই মই মানুহে দিয়াই কৰো। এইবিলাক আম চাম কিনি পেলাই কৰিছো, বগৰী চগৰী চব।
অ অ বগৰী মিঠা আছে বনাইনে।
মিঠাও বনাইছো অ টেঙাও বনাইছো দুইবিধে বনাওঁ।
এই মিঠা আচাৰটো আমৰ মিঠা আচুটো নিচিনাকে বনাই।
তাকে
একেই হয় ন।
উম তাকেই মিঠাটো হ'লে মানে কি কিছুমানে মিঠাটো ভাল পায়, কিছুমানে আকৌ টেঙাটো ভাল পায়, আমাৰ লৰাই আকৌ মিঠা নাখায় টেঙাটোহে ভাল পায়। জোঁৱাই আকৌ খাই তেওঁলে সেই বনাই কৰি দি থাকো মাজে মাজে
মই সেই আচাৰ বনাইছিলো মানে আপুনি কোৱাৰ নিচিনাকে বনাইছে। কিন্তু মোক অ ঘৰৰে এ কিন্তু মানে মিঠাটো বনালো গুৰ দি পেলাই নাই বাৰু প্ৰথম বনোৱা হিচাপো
উম হ'বগে বনাওঁতে বনাওঁতে হে, অভ্যস হ'ব
তাৰ পিছত টেঙাটো আৰু উ আৰু কেনেকে বনাব পাৰি মানে বেলেগ বেলেগ ষ্টাইলত বনাব পাৰিনে বাৰু। টেঙা জলা আচাৰটো হয়।
ইয়া আহ এতিয়াতো হেৰি হলেই গুটিটো ডাঙৰ হেৰি হৈ গ'ল নহয় গুটিটো সতি কাটিব নোৱাৰিব ন এনেই গুটিটো বাদ দি পেলাই কৰিব লাগিব কোমল কোমল হ'ব আৰু সেইটো মানে সেইয়াই আৰু চকলিয়াই চকলিয়াই মিহি পাতলকে আকৌ এনেকে ৰুকনি খতো মানে পিহনাখন যে পিহনাখনত পিহি পেলাই একেদিনাই তেনেকে বনাবও পাৰি একেদিনাই খাবও পাৰি
অঁ সেইটো কেনেকৈ বনাই বাৰু
তটো তুমি পিহনা খত হেৰি আম খিনি ভালকে ধুবা ধুই পেলাই মানে পানী চানীটো অ সেইখন সেইখন অ ভালকে মানে আম কেইটা মুচি মুচি ল'ব লাগিব মচি পেলাই শুকুৱাই ল'ব লাগিব পানী থাকিব নালাগে তাৰপিছত আমকেইটা কাটি তাৰপিছত পিহনাত পিচিব লাগিব, পিচি পেলাই এই নিমখ হালধি সানি এ মানে লগে লগে বনাব পাৰি, তাত আৰু তেল দি পেলাই এ তেলতে তেলখিনি গৰম কৰি তাত অকমান আম খিনি অকনমান ভাজিবা আৰু, ভাজি পেলাই তাতে গোটেই মচলা চচলা দি জলকীয়া জলকীয়া পকা জলকীয়া জকীয়া দিলে ভাল আৰু আৰু জলকীয় গুৰিও দিব পাৰা, দি পেলাই আৰু তেনেকে মানে হেৰিকে দিলেই আমটো তাৰপিছত একেদিনাই খাব পৰা হৈ যায় মানে
আম ভাজি টাইপ হ'ব মানে বস্তুটো
অ একে বেছি ভাজিব নালাগে তেলখিনি গৰম কৰি দি পেলাই অকণমান কেঁচা ভাৱটো মানে যাবলৈ কাৰণে গৈছোঁ মই বা এক অকণমান ৰ'দতো দিব পাৰা তুমি দহ মিনিট বা বি মিনিটমান বা আধা ঘণ্টা এতিয়া মানে পইণত হৈ গলতো আমটো এতিয়া কৰিবলে মানে ভাল এই মানে সেই বাকলি হেৰিতটো নোহোৱাকে আৰু
মানে এ বা গুটিটো নোহোৱাকে আৰু
অঁ গুটিটোতো ফালি কাটিব নোৱাৰি এতিয়া হেৰি হৈ গ'ল যে
অ জিম হবল নহয় এনে জেলিটো কেনেকে বনাই ব আমৰ জেলিটো বলাবলৈ
জেলিটো মই বনোৱা নাই এনেই এ হেৰি প্লামৰ বনাইছো তাৰপিছত আৰু এ কিহৰ বনাইছিলো জামুকৰ বনাইছিলো বল বহুত দিনৰ আগতে আজিকালি মানে আমি চুগাৰ তটুগাৰ হোৱাৰ পৰা জেলি টো বাদ দিলো আগতে বনাইছিলো আমাৰ মায়েও বনাইছিলে প্লামৰ জেলি এই প্লামটো মানে সিজাই ল'বই লাগিব বামটোো তেনেকুৱাই হব একেই টাইপৰে হব সিজাই পেলাই তাৰ পিছত সেইখিনি মানে ভালকে ফেনেকি ৰসটো উলিয়াই পেলাই চেকি পেলাই লৈ সেই ৰস খিনি পগাব লাগিব লগগাই পেলাই তাতে ইলাচি ডাল চেনিী দি চেনিী দি পেলাই তুমি বগাই থাকিবা সেই পাপটো আৰু জানিব লাগিব আৰু মানে অকমান পানীত দি চাব লাগে কাপ এটাত পানী অকণ লৈ যদি গোট মাৰি যায় তেতিয়াহলে হৈ গল আৰু তেনেকে বনাও
কিমান পৰিমণত চেনিটো দিব লাগে কিমান
চেনিী বেছিয়ে লাগে জেলিত ধৰা এই কি অ টেঙা টেঙাটো বস্তুতটো গতিকে মানে চেনী ধৰা আধা লিটাৰ ৰস হলে তোমাৰ আধা লিটাৰ এ আধা কেজি চেনি লাগিবই
লাগিিবয় ন উম উম
অ আগতে বনাইছো ছিলো আজিকালিহে বাদ দিলো আৰু ত লৰাটোৱে জেলিটো খাই ইমান ভাল নাপায় যে সি মিঠা বস্তু ইমান ভাল নাপায় সৰু থাকোঁতে খাইছিল আৰু এতিয়া নেখোৱা হ'ল
এতিয়া মানে হেৰি মই জিলেতটো ভাল পাওঁ বাৰু খাবলৈ কিন্তু সেই বনাবলৈ নাাজ জান
অঁ তোমাৰ প্লাম আছে নেকি নাই
উম
অ প্লামৰ জেলিটো ধুনীয়া লাগে কালাৰ টো ধুনীয়া হয় তেনেকে সিজাই পেলাই সেইখিনি চাকি লবা চাকি পেলাই আৰু এ সেইখিনি পগাই পগাই চেনটো দিবা আৰু দি তাতে ইলাচি অকমান দিলে বগাই থাকিব লাগে অ গুৰি কৰি দিব লাগে
অ সেই তেনেকে আনাৰস চো তেনেকে কি বনাইছেগৈ ন
য়কে
বনকুইন সেিনকিকে
আ নছ্ত ব'ল ন কৰিলেও হ'ব নেকি কোমল নহয় বস্তুতটো
হান এনে ফেনেকি পিনে উলিয়াই ললে হৈ গছে এ তাতে কেতিয়াবা ফুড কালাৰ দিব পাৰিছে।
অ, দিব। পাৰি এ প্লামতো দিবই নালাগে সেইটো কাল আহি যায়। অ'
আনাৰচত দিব লাগি আছিলে।
অ'আনাৰসতো নিদিলেও একো নে কালাৰ এটা হালধীয়া নিচিনা নি হৈ যায় নহয়। উম, কালাৰ দিলে বেয়া আহে। নিজে খাবা যেতিয়া।
উম,
মানে মই জনিটো ভাল পাওঁ। বজাৰৰ জিলিটোকে আনি পেলাই খাওঁ। মে কি ঘৰত বনাবলৈ মন
ঘৰত-ঘৰত আছে। তই যদি ঘৰত
উম কিন্তু মানে কি মই মানে ইউটিউবৰ পৰা শিকাত গতিকে এনেকৈ মানে আপোনালোকৰ নিচিনা বা শিকিবৰ কাৰণে মই বেছি ভাল পাওঁ।
অ', উ,
এই সেইটো মানে মই সেই নাজানো মানে সুধি থাকো মানে।
আহ,
অ তাকে।
বনাবা নিজে বনোৱা বস্তু সেইটো ভাল।
আহ, অ', ঠিকে আছে বাৰু দিয়ক।
আহ,
হ'ব দিয়ক নহি
ৰাখা।
ৰ পৰা কাটাই নাই।